অহ উ অহ শুনিছো দিয়া কোৱা।
কি কৰি আছা।
অ' এই অকমান খোজকাঢ়ি আহিলো ৰবা খোজ কাঢ়ি আহি পেলে এই অলপমান বহি আছো অলপ গৰম পৰিছে নহয় অ' ঠিকেই বেছি গৰমৰ কাৰণে ইমান খোজ সেইবোৰ নোৱাৰিলো ৰবা তাকে অলপমান খোজকাঢ়ি আহিলো আৰু
অ' তোমাৰ ময়ো আছো বাৰু এই ইয়াতে আছো তোমাৰ ডিউটিৰ ঠাইতে আছো মানে এতিয়া অলপ ফ্ৰী হ'লোতো। সেইকাৰণে ভাবিলো তোমাক ফোন এটা কৰো। আলোচনা এটাও কৰিবলগীয়া আছে এটা বিষয় লৈ
অ' কিহৰ?
এ আজিৰ বিষয়টো হ'ল মানে বিষয়টো হ'ল তোমাৰ কিতাপ পঢ়াৰ গুৰুত্ব, সেই বিষয়ে মানে অকমান আলোচনা কৰো মানুহে মানে আজিকালি কিতাপ কেনেকুৱাকে কি মানে ব্যৱহাৰ কৰে। গতিকে তাৰ বাবে কি ক'বা তুমি? কিতাপ পঢ়াৰ গুৰুত্ব কেনেকুৱা হৈছে বৰ্তমান সময়ত।
অ' নিশ্চয়, নিশ্চয় বহুত ভাল বিষয় এটা বাছি লৈছা মানে কিতাপ আজিকালি মানুহে বহুত কম এনকে পঢ়া-শুনা দেখা যায় মানে
হয়।
সেইটো কিতাপটো আমাৰ ইমান মূল্যবান অ' সেইটো ইমান মূল্যবান সম্পদ হয় তাৰ আমি মানে সকলো জ্ঞান লাভ কৰিব পাৰো। তাকে মই কিতাপটো মানে বহুত সৰ্বস্ব মানে বুলি ভাবো আৰু
ঠিকেই কিতাপে হৈছে মানে মানুহৰ পৰম বন্ধু। হয়নে অ' কিতাপক যদি মানে তুমি বন্ধু হিচাপে কৰি ল'ব পাৰিছা তুমি মানে বহুতো জ্ঞান অৰ্জন কৰিব পাৰিবা কাৰণ কিতাপ হৈছে জ্ঞানৰ ভঁৰাল।
হয়-হয়-হয় কিতাপ নহ'লে তুমি জ্ঞান মানে কেতিয়াও মানে আধৰুৱা হৈ থাকিব কিন্তু
হয় হয়, তোমাৰ এতিয়া মই সুধিব বিচাৰিছো তুমি পাঠ্যপুথি কিতাপ পঢ়াৰ লগতে বাহিৰা কেনে ধৰণৰ কি কিতাপ পঢ়া? উপন্যাস আলোচনী কিবা পঢ়া নে?
অ', আমাৰ যিটো মহাবিদ্যালয়ত এখন আমি পুৰস্কৃত হিচাপে পাইছিলোঁ মৰুৱাঠ ফপোন আছে ৰুবুল মাউতৰ।
অ', এইখনেকুৱা খন মানে এই আত্মজীৱনীখন পঢ়িছিলো মই। আৰু মাকাম বুলি এখন আছে সেইখন পৰিঢ়ছো। আৰু বিভিন্ন ধৰণৰ কিবা কিবি আছে, মোৰ বন্ধু এজনো আছে বন্ধু এজনে কিতাপ পঢ়ে। মই তাৰ পৰা এনেকে মানে কিতাপসমূহ মানে পঢ়িবৰ কাৰণে লৈ আনো।
অ', খুব সুন্দৰ তোমাৰ, মইো ঠিক তেনেদৰে মানে উপন্যাস আলোচনীসমূহ পঢ়ি ভাল পাওঁ, গ্ৰন্থমেলাত গ'লে দুই একোখনকৈ মানে অনা হয় আৰু। পিছত মোক এবাৰ গ্ৰন্থমেলা যাওঁতে মোক এজন মানে দোকানীয়ে কি ক'লে জানানে? যে ভাইটি আজিকালি কিতাপ মানে কোনেও নপঢ়াই হৈছে কিতাপৰ বিক্ৰী একেবাৰে কমি গৈছে, গতিকে তেখেতৰ কথাটো শুনি বৰ দুখ পালোঁমই।
ঠিকে ঠিকে ঠিকে সচা কথা মই মানে, মৌ গৈছিলো মই মানে এই যাওঁতে মানে বৰ বেছি মানুহ দেখা নাছিলো কিন্তু মানে যোৱা মানে দুবছৰৰ আগত যিমান মানে মান মোৰ ভিৰ লাগি আছিলে। মানে কভিডৰ কথাই কৈছো, কভিডৰ আগৰ পৰা মানে ধুনীয়া মানুহ মানে, মানে বহুত বহুত দূৰৰ পৰা আহিছিল, ত' কভিডৰ পাছৰ পৰা মানে এই সামাজিক মাধ্য়মৰ কাৰণে মানে এই কিতাপসমূহৰ পৰা মানে কি দূৰত্ব থাকি থাকিবলৈ লৈছে কিন্তু মানুহে।
হয় হয়, এই কিতাপ মানে আজিকালি সেই সামাজিক মাধয়ম দমসমূহ অহাৰ পিছতে কিতাপ পঢ়াৰ মানে অভ্যাসবোৰ মানুহৰ লাহে লাহে কমি গৈছে সেনেকুৱা ধৰণৰ অনুভৱ হৈছে হয় নে?
অ', সঁচা সঁচা, সঁচা কথা। স সামাজিক মাধ্যম সকলো গেম আদি সকলো যদি খেলি খেলি যদি সময় নষ্ট কৰে কিতাপ পঢ়াৰ সময়নো লয় সেইটো কাৰণে তেওঁলোকৰ জ্ঞানটো আদৰা হৈ থাকে, এইটোৱে এটা মানে কাৰণ আৰু মানে বেয়া দিশৈ হৈ গৈ আছে কিন্তু, ম অভ্য়াস টো বেয়া কৰিবলৈ গৈ আছে আৰু মানুহে।
তাকেইতো, অ', অ', এতিয়া চাবা দেই ৰাতি বেলেগৰ কথা বাৰু নকওঁ এতিয়া আমাৰ মানে অভ্যাস বিলাক এনেকা হৈছে ৰাতি সুমুৱাৰ সময়তো মানে মোবাইলৰ সামাজিক মাধ্যমতে মনে চাই এনেুৱাকৈ সময় অতিবাহিত হৈছে তাৰ ফলতো আমাৰ ক্ষতিও হৈছে কিছু।
অ', সঁচা কথা হয়, হয়।
তাৰ ঠাইত যদি আমি অকণমান অ' কিতাপ এখন যদি পঢ়িলো হয়।
কিতাপ, কিতাপ পঢ়িলে শুনা মতেটো মানে শুৱাৰ আগত যদি কিতাপ পঢ়িলৈ শুব পাৰি তেতিয়া টোপনিটো বহুত ভাল হয় আৰু ৰাতিপুৱালৈকে বহুত মুকলি, মুকলি অনুভৱ হৈ থাকে কিন্তু
অ', হয় হয় তেতিয়াহলে এই, এই অভ্যাস গঢ়ি তুলিব লাগিব।
এটা কথা আৰু এই তোমাৰ এই মোবাইলসমূহ চাই থাকিলে মানে চকু জ্বলা পুৰা হয়। মানে সৰু বয়সতে মানে চ মা ল'ব লগা হয়, এই এনেকুৱা কাৰণ নানাবিধৰ কাৰণ বোৰো আছে কিন্তু।
উম উম ঠিকেই।
অ'।
আৰু মানে এতিয়া আজিকালি এটা মই পাইছো যে এই কিবা কিছুমান মানে ছাত্ৰ-ছাত্ৰীয়ে কি কৰে, তেওঁলোকে কি পাঠ্যপুথিৰ কি যেতিয়া কিবা এটা উত্তৰ মানে লাগে তেওঁলোকে মানে পাঠ্যপুথি নাচায় হা পাঠ্য পাঠ্যপুথি এৰি এই চ্যাট জি পি টি, গুগুল এনেকুৱা ধৰণৰ মানে উত্তৰবোৰ বিচাৰিবলৈ চেষ্টা চেষ্টা কৰে এ আই
অ' এ আইসমূহ মানে সঁচা কথা মানে এ আইসমূহ মানে ইমানে মানে তেওঁলোকৰ বাবে ইমান মানে সহজ হৈ পৰিছে, কিতাপৰ মানে সহায় নোলোৱাকে মানে সিহঁতে মানে এ আই সকলো কৰি দিয়ে মানে এ আই মানে সকলো উত্তৰ উলিয়াই দিয়ে। য'ত মানে কি কিতাপত মানে ধুনীয়াকে বুজোৱা থাকে কেনেকে কৰিব লাগে, এটা প্ৰশ্নও কৰে কিতাপত মানে সেইবোৰ অভ্যাস মানে ভাল হয়, কিন্তু এইবিলাক মানে এই চ্যাট জি পি টি অভ্যাস মানে কিছু বেয়া কৰি পেলাইছে কিন্তু।
হয়, হয়, ঠিকে কৈছা, মানে সহজতে তেওঁলোকক মানে সহজতে লাগে। ইয়াৰ ফলত কি হৈছে জানা তেওঁলোকে মানে নিজৰ যি মানে বিচাৰ এতিয়া চাবা কিতাপ এখন প প পঢ়িলে আমি উত্তৰ এটা বিচাৰিব গ'লে আমাৰ মানে মূৰৰ মানে যিটো আমাৰ বা শক্তি তাত যায় বা আমাৰ মানে যিখিনি মানে জ্ঞান হয় এখন কিতাপ পঢ়ি মানে উত্তৰটো উলিয়াবলৈ, তে সেইখিনি মানে মগজুত টো খটোৱা যিটো কাম সেই কামটো মানে সেইবোৰ চ্যাট জি পি টি, এ আইত এইবোৰ নহয়। -মানে তেওঁলোকৰ যিটো মাৰি দিয়ে প্ৰশ্নটো উত্তৰ সেইমতে আহি যায়। কিন্তু এইটো ভাবি নাচায় তেওঁলোকে যে সেইটো উত্তৰো যে কোনোবাই ধৰা মানুহেটো লিখি ৰাখিছে বা কিতাপ চাইয়েটো ভৰাইছে তাতে।
সঁচা কথা! এই ইমান ধুনীয়াকৈ মানুহে গল্পসমূহ এনেকে লিখে নে সেইবোৰ পঢ়িব এৰি যদি এই সময় নষ্ট কৰি ৰিলসমূহ বিলাক মানে এনেকে সময় নষ্ট কৰি চাই থাকে তেওঁলোকৰ একোটো লাভ নহয়।
উম উম
হ'ব। এইটোৱে মই ভাবোঁ।
অ, অ তাকেইটো, এতিয়া আজিকালি মানে এই এনেকুৱা খুব বাঢ়ি গৈছে। যে মানে কিবা এটা নাজানিব সৰু সৰু কথা এটাৰ মানে বাবেও মানে এই এ আইৰ ওপৰতে নিৰ্ভৰশীল হোৱা নিচিনা হৈছে যাৰ ফলত কিতাপ পঢ়াৰ অ' কিতাপ পঢ়াটো কমি আহিছে হয়নে?
কমি আহিছে, কমি আহিছে, মানে আজিকালি দোকান বিলাকতো চাবা বেছি বিক্ৰী বিক্ৰী-পাটা হেনেকোৱা নাপায় কিন্তু। মানে আজি-কালি যদি তুমি পাণবজাৰৰ, পাণবজাৰৰ দোকানীবিলাককো সোধা ইমান মানে বিক্ৰী নাই। মানুহে মানে কি সেই উম মানে সং এই মোবাইলৰ জৰিয়তে মানে সেনেকে পি ডি এফ কৰি সেনেকে পঢ়ি থাকে কিন্তু সেইটো চব চকুৰ কাৰণে অতি হানিকাৰক। উম, সেইটোৱে মানে সেই আৰু বিভিন্ন কিতাপ আছে বিভিন্ন কিতাপ পঢ়িব লাগে।
অ' কিতাপ পঢ়িলেহে মানে আমাৰ মানে মগজুৰ যি মানে শক্তি বৃদ্ধি পাব হয়নে? মানে চিন্তা কৰিব পৰা শক্তি বৃদ্ধি পাব। এতিয়া যদি আমি সামাজিক মাধ্যমত এইবোৰ ভিডিঅ' চাই থাকো ক'ত হ'ব ন?
নাই নাই ঠিকেই ঠিকেই আৰু এই আলোচনীসমূহো চাই থাকিব লাগে অলপ মনোৰঞ্জনৰ পাই তাতে মানে কি পিনা দিনা মানে কিবা কিবি কা ৰং বিৰঙৰ মানে কিবা ধুনীয়া চিত্ৰও থাকে, কাহিনী থাকে, আলোচনী থাকে, ধুনীয়া ধুনীয়া মানে ধুনীয়া ধুনীয়া অতি, মানে আগতে মই বহুতবাৰ পঢ়িছিলো কিন্তু এইবিলাক।
হয়, হয়, ঠিকেই আলোচনী পঢ়াটো খুবেই ভাল আলোচনী পঢ়িব লাগে আমি হয় নে?
অ' তাৰে ওপৰত মানে বাতৰি কাকত পঢ়িব লাগে। বাতৰি কাকত বহুত গুৰুত্বপূৰ্ণ। উম-উম, নিশ্চয়- নিশ্চয় বাতৰি কাকত ৰ বিক্ৰীও কমি গৈছে সেইকাৰণে, এ বাতৰি, বাতৰি কাকত। ইমান গুৰুত্বপূৰ্ণ মানে মানুহে আজিকালি মানে মবাইলতে নিউজ প'ৰ্টেল নিউজ সমূহ এনেকে চাই। ইফালে মানে নিজৰ খবৰ খাতি থাকে।
তোমালোকে বাতৰি কাকত ৰাখা নেকি ঘৰত?
আগতেই ৰাখিছিলো। গোটেই যিটো আমাৰ নিয়মীয়া বাৰ্তাখন আছিলে নিয়মীয়া পেপাৰখন। পেপাৰ খন আমি ধুনীয়াকে মানে দিবলৈ আহিছিল ৰাতিপুৱাই পুৱাই কিন্তু আজি কিবা মানে বিশেষ সেই সেই ফলত মানে এ সেই আৰু এ এইটো নোহোৱা হৈ গৈছে মানে। আজিকালি মানে বিক্ৰীতটো কমি গৈছে নহয়, অকল আমি ৰাখিলেই নহ'ব।
উম-উম। সেই এই গোটেই ঠাই খিনিত ৰাখিব লাগিব বেলেগও, তেতিয়াহে দিব আহিব ধৰা অকল এঘৰ মানুহৰ কাৰণে ইমান দূৰৰ পৰা চাইকেল চলাই কেনেকে দিব হি।
অ' সেইটোৱে মানে সি মানে দাদাজনে ক'লে বিক্ৰি টো কমি গৈছে মই এনেকে নাথাকো ব বেলেগত থাকিম বুলি সেনেকে। তেনেকে মানে অলপমান দূৰত্ব থাকিব লগীয়া হ'ল আৰু আঁতৰি-আঁতৰি কথ পৰা, তথাপিও মানে দুই এখনমান চাও বাৰু কিবাকৈ হ'লেও মই কিবাকে আনো।
হয়-হয় গতিকে আমি মানে এই কিতাপ পঢ়াৰ যিটো মানে মাদকতা সেইটো মানে ছাত্ৰ-ছাত্ৰী আগত মানে আমি এইটো প্ৰচাৰ কৰিব লাগে হয় নে। যাতে তেওঁলোকেও মানে এই সামাজিক মাধ্যম বা মোবাইল ফোনৰ পৰা অকমান আঁতৰি থাকি অলপ যাতে কিতাপ পঢ়াত গুৰুত্ব দিয়ে নে কি কোৱা?
এই আৰু ক'ব খুজো কিতাপতো সোনকালে মানে মানুহে পঢ়ি থাকিব লাগে, কেতিয়াবা জ্ঞান ল'ব লাগে।
উম-উম এতিয়া তুমি। কাৰণে হেৰি কি কয় আহ পাঠ্যপুথিৰ কিতাপ বোৰতো তুমি পঢ়ি আছা?
অ' তাকে।
তুমি তোমাক যদি মই সুধো তুমি এ কিবা মানে প্ৰশ্ন উত্তৰ ৰ এনেকৈ নোৱাৰিলে বা বিচাৰি নাপালে কি কৰা। এ মানে কিতাপৰ পৰা সহায় কৰ লোৱা নে এ আইৰ সহায় লোৱা।
নাই, নাই মই এয়াই সেটো অতি কমকে লও, যদি মই কিবা কাৰণত যদি সেনেকে বুজি নাপাও নিশ্চয় লও বাৰু কিন্তু তাৰেশেষত মই এই অভ্যাসটো ধাৰণা ল'ব পাৰিম। অ' কিন্তু মই কিতাপৰ পৰাই মানে বেছিকে চাও কিন্তু কেনেকে কি, কি কৰিব লাগে।
উম-উম-উম।
সেইটো মানে উচিত বুলি ভাবো আমাৰ সকলৰ বাবে ছাত্ৰ- ছাত্ৰীৰ কাৰণে।
হয়-হয়।
বিশেষকে এই সৰু ল'ৰা-ছোৱালী বিলাকতো অতি মানে সেইবিলাকক মানে দেখাবই নালাগে এই চেট জি পিটি সমূহে বিলাক কৰিবৰ কাৰণে মানে কিতাপৰ সহায়ে লিব লাগে। অ' এই সেইটোৱে কথা। উ' এনেকুৱা য়ে। আমি সকলোৰে চাব লাগিব দিশটো হয়নে।
সৰু ল'ৰা-ছোৱালীৰ পৰা দূৰত ৰখাই ভাল, আৰাম।
অ', -অ' দূৰত ৰখাই ভাল সেইকাৰণে।
উম, উম ঠিকেই কৈছা, তেওঁলোকক মানে এ গ্ৰন্থ মেলা লৈ গৈ গৈ, মানে সেই পৰিৱেশত দুই একোখন যদি আলোচ কিতাপ কিনি দিয়া হয়। ফাতিত তেতিয়াহে মানে তেওঁলোকৰ মনতো মানে কিতাপৰ এ তাৰ প্ৰতি। ভাল ভাৱ এটা মানে জাগ্ৰত হ'ব নে
অ', অ', নিশ্চয় নিশ্চয়। এই সেয়ে আৰু ঠিকেই ভাল মানে আজিকালি শিক্ষানুষ্ঠানবিলাকৰো লাইব্ৰেৰীসমূহ, ধুনীয়াকৈ চাফা তাফা কৰি ৰাখিব লাগে। উম, সেয়া।
ঠিকেই অ', অ', তেতিয়াহ'লে বন্ধু আজি তোমোক কয় এইখিনি বিষয়ে আলোচনা কৰি ভালেই লাগি
অ', হয় হয় কিতাপৰ বিষয়ে। হয় বিৰাট ভাল লাগিল কিতাপবোৰ বিষয়ে শুনা পাৰি মানে বহুত ভাল লাগিল তাকে কিতাপ আমি সকলোৰে প্ৰিয় ঠিকে বাৰু ভাল লাগিল।
অহ তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ দিয়া, ধন্যবাদ।
উম